হেল্ল'। অ' শুনিছানে?
শুনিছেনে? মোৰ একেবাৰে অকমান অকণমান আহিছে যে মাতটো, তোমাৰ ভলিউমটো বেছি কৰি লোৱা।
কিহৰ কাৰণে?
মাতটো অকমান অকমানহে আহিছে।
আহিছে নাই এতিয়া?
অ' আহিছে।
অ' এই ইহঁতকেইটা কি, কোনোবা মানুহ আহিছে কাম কৰিবলৈ নে কি?
কাম কৰিবলৈ অহা নাই। খালি ৰদ এডালে, আকৌ এয়া হেৰি। পেকেট এটাই, চিমেণ্টৰ নিচিনা যে পেক পেকেট কেইটা যে, কিবা ভৰাই আছিলে। সেয়া পেকেট এটা লৈ পেলাই গাড়ীত ভৰাই লৈছেগৈ।
ক'লৈ লৈ গৈছে সি?
এই যোৱাবাৰ এইটো আহিছে নহয়, য'লে লৈ যা তলেই লৈ যাওক আৰু। চাইদ বেলেগ চাইডলৈহে নিছে নে কি নাজানো আৰু!
সেই তাৰ ঘৰতে লগাব গৈ পেলাই আকৌ!
অ' সিয়ে আহিছে যেতিয়া মই ইমান হেৰি কৰি থকা নাই আৰু! সিয়ে আৰু এটাই আহিছে। এ ৰদ, এনেকে গোটাকে ৰদ আছিলে যে গাড়ী ঘৰটোতে পৰি আছে সেই ৰদ কেইডাল। এতিয়াহে চাইছো, সেইকেইডাল মানে তলতে এনেকে চেপেটা হৈ আছে আৰু!
অ' তেনেকৈ পেলাই থৈ দিয়া গৈছে তাতে, নহ'লে বেলেগত থ'লে আকৌ কোনোবা লৈ যাবগৈ ন!
অ
উম।
ৰদ এডালহে লৈছে গোটা নিচিনা পাত লৈছে ছটাডাল নহয়। তাৰপিছত সেইয়া তলত সেই চিমেণ্টৰ নিচিনা সেইকেইটা এটা বস্তা লৈছে। অ তাৰ পিছত এ এয়া যে পিছফালে যে টাবৰ নিচিনা কেইটামান আছে। টিঙৰ নিচিনা সেয়া দেখ। দেখুৱাই দিছিলো এ এয়া নিদো বুলি কলে সিহঁতে। সে ক'ৰবাত মানে সে ঢালিবগে লাগে চাগে চাইডত বেলেগ চাইডত।
উম উম উম
অ সেইয়েহে বস্তু কেইটা নিদিয়াকে ইহঁতে এইখিনিয়ে ঢালি থই ঢালি দিব চাগে আৰু। কয়লাৰ নিচিনা নহয় জানো এইখিনি উম উম।
সেইখিনি কয়লাৰ নিচিনা নহয় আৰু কয়লাই।
অ একে দাঙি পেলাই দুইটাই লৈ গৈছে অ বাটত গাড়ীখন থৈ আহিছে।
উম উম উম উম
সিহঁত কিতাই লৈ গৈছে অ ফুটুকী বাঘ কি কত কৰিব গ তুমি ক'ত আছা এতিয়া জাতীয় বিদ্যালয়ত নে এ এইখন ইংলিছ মিডিয়াম।
শংকৰদেৱত ইয়াত আৰু এটা ক্লাছ এটা ক্লাছ। কৰিলোঁ আৰু এটা ক্লাছ আছিলে এতিয়া নহ'ব চাগে এইটো। উম সিহঁতৰ মানে। এতিয়ালৈকে শেষ হোৱাই আছিলে এটা পঞ্চল্লিছৰ পৰা এতিয়াতো দুটা বাজি গ'ল যামগৈ এতিয়া।
অ অ এ হেইত কি কৰিবা এতিয়া অ আজিতো হেইত নাই ন এইখন
সেইটো কৰি আহিলোঁ সেইটোতো এঘাৰটা বজাৰ পৰা কৰিলোঁ সেইটো এঘাৰটা পৰা দুটা ক্লাছ আছিলে সিহঁতৰ দুটা কৰিলো আৰু
উম উম উম কিবা সৰ সৰাই আছে উম
এই মই ইয়াতে কিবা এটা কৰি আছো এতিয়া মানে হেৰি কৰিব লাগিব আৰু কি কয় নাই এতিয়া যামগৈ আৰু যোৱা নাই চাই লওঁ আৰু সিহঁতে আহে নেকি বুলি পেলাই মই চাই আছোঁ নাহে আৰু এতিয়া সিহঁতে প্ৰায় ষ্টুডেণ্ট গলেই সেইসুপা উ এতিয়া কাইলৈ আছে। কাইলৈতো শেষ হ'লে ইয়াত নাই আৰু ধৰা তেতিয়া খালী সেই। তাতহে হ'ব আৰু।
নহয় শংকৰদেৱৰ অ জাতীয় এইখন ইংলিছ মিডিয়াম খনত তুমি হেৰি কৰা। প্ৰথমে কথাটো পাতি লোৱা নহ'লে ইয়াৰ পৰা এনেই গৈ থাকিব লাগিব ন।
নহয় যাব লাগিব এই পোন্ধৰ ষোল্ল দিন আহিব লাগিব। পোন্ধৰ ষোল্ল দিনো কতা তাতে। সেইটো বন্ধ থাকিব ন দেওবাৰে বন্ধ থাকিব সেইটো দুটা ক্লাছ হ'ব নহয় সিহঁত। ত সিহঁতে মিলাই দিব কি দিয়ে।
উ অ সি দুটা ক্লাছো কৰি দিবা সি।
অঁ জাতীয় বিদ্যালয় সেইটো ক্লাছো কৰি দিম আৰু এইফালে এইটো কৰি দিম আৰু দুইটা মিলাই দিম আৰু।
অ জাতীয় বিদ্যালয়তো কেই তাৰিখৰ পৰা আছিলে?
সেইটো ষোল্ল তাৰিখ হ'ব পৰহি পৰা। কাইলৈ সোনকালে মৰিগাঁও যাব লাগিব মৰিগাঁও মৰিগাঁও তাত যাব লাগিব গৈ পেলাই কথা বতৰাখিনি পাতি আহোঁ হা
দহটাৰ পৰাহে অফিচ বিলাক খুলিব
এই দহটামানত যাম আৰু ইয়াৰ পৰা দ দটা মানত গ'লে তেতিয়া দহটা এঘাৰটা ইয়াতে এটা বজাৰ পৰাহে আছে কাইলৈ গতিকে তেতিয়া এটাৰ ভিতৰত পাম আহি আৰ। সেইটো মিলাই ল'ব লাগিব টাইমটো।
অ', তাত কিবা পাতি আছে নেকি? হস্থুল হয় তাত কিবা পাতি আছে নেকি কিবা হুলস্থুল হৈ আছে একেবাৰে
এইটো গানৰ ট্ৰেইনিং দিয়া আছে যে গানৰ ট্ৰেইনিং মানে কি আৰু ডেন্সতে আনিম গতিকে সেই তোমাৰ গান এটা লগাই দিছে সেইমতে ডেন্স, শিকাই আছে।
উম, ৰুমটোলৈকে মানে ইমান স্পষ্টকে আহি আছে।
অ', মাইকত লগাই থৈছে আকৌ ডাঙৰ মাইকত। গতিকে চাউণ্ড আহি থাকিবই সেইকাৰণে মই কৰা নাছিলোঁ
উম,
পূজাই ফোন আহ ইহঁতে ফোন কৰিছে নেকি, নাই নহয়? পূজাই, অ, কালি এতিয়া কোনে ফোন কৰিছিলে আহি আছিলে কিন্তু পিছত আৰু কাটি গ'লগৈ।
মানে সিহঁতে আকৌ প্ৰথমে কৈ ল'ব লাগে, একো কোৱাও নাই আকৌ হে মেলাও নাই। আজ আজিতো চেণ্টাৰ, হা?
চেণ্টাৰ খোলা আছে।
চেণ্টাৰ খোলা আছে বাৰু চেণ্টাৰ পৰা ক্লাছ কেইটা কৰি পেলাই বহি পাই আকৌ, বৈ মানে তিনিআলি যাব। সিহঁতৰ লগত যাব লাগিব, সিখন তিনিআলি, কিবা বোলে হেৰি চাদৰ তাদৰ চাই গল গে
অ',
উম, আৰু ই আগফালে থাকা যে এইকেইটা ফুল কেইটা যে গোটেই মৰহি অৱস্থাই নেকি হ মই এইটো চাইডে আনি থৈছোঁ এতিয়াও। নহয় মন্দে ফিলাই এই সৰু সৰু যে খিচ খিচ এইডোখৰত আছিলে যে ঘৰতো আমাৰ সেই এইকেইটা কি আছিলে, মানে
নীলতগৰ?
নীলতগৰ নহয় নীলতগৰ এইফাল এইফালে থাকা এই উম, উম, আমাৰ, এই গোলাপৰ নিচিনা যে সৰু সৰুকে হয় সেই পুলি কেইটাৰ লগত আনিছিলা যে একেলগে।
উম, উম, উম,
ফুলবিলাক যে, গছ কেইডাল এইটো ঘৰতোৰ ভিতৰত সোমাই থৈ দিয়া গৈছে যে তলতে। একে গোটেইখিনিয়ে মৰি গল গৈ মৰি যোৱাৰ নিচিনা হৈ গল গ'ল যে।
উম,
অ', সেই গছৰ পুলি দুটা আছিলে এইফালে, সেই মানুটো আনি দি থৈ দিছিলে চাগে। মই এতিয়া এই ছাঁত থৈ দিছো, আৰু এই
এতিয়া ৰ'দটো আকৌ ওলাইছে আকৌ জ্বালা কৰিব এতিয়া।
এইকেইদিন, এইকেইদিন
এইকেইদিনতে কিবা এটা কৰি ল'ব পৰাহেঁতেন ভালে আছিল, এতিয়া মানে আকৌ সেই, ৰ'দটো দিয়ালৈকে আকৌ চাই আছোঁ আমি।
আৰু ৰাতিপুৱা, ৰাতিপুৱা তুমি পইণ্ট চেতিয়া খিনিত পানী চানী নিদিলা নেকি? কিহে জানোঁ এইখিনি ঘৰতে অ, এডাল গছ কিবা এটা হৈ গ'ল সন্মুখত থাকা গছডাল।
অ', সি, সি মানে ৰ'দটো পাই থাকে ৰাতিপুৱা ৰ'দটো পায়।
অ', এতিয়া অকমান শিপ সিফালে এনেকে থৈছোঁ কিন্তু গোটেই গছডালে যেন মৰিয়ে যাব তাক ডাঙৰ টাব এটাত লগাই সাৰ চাৰ অলপ দি সৰহকে তাক দি দিব লাগিব ন।
সেইকেইটা তিনিটা সেই গোটেইকেইদালে সলাব লগা হৈ আছে। তেনেকুৱা তলৰফালে হেৰি ওলাই গ'লগে শিপা ওলাই যোৱা নিচিনা হৈ গ'ল।
অ, সেই তিনিটা মানে তুমি কৰি নিদিলে ডাঙৰ কথা হ'ব আজি তিলক কাক মাতিবই লাগিছিলে মই এতিয়া এইফালে যাওঁতে সেই গোটেই জং হল সেইসোপা চাফা কৰিলে হয় সি, এতিয়া মানে তুমিও একো হেৰি নকৰিলা যে। মানে মইয়ো মানে
কৈছিলোঁৱে ন' তাক এই, কেঞ্চেল কৰিব নালাগে বুলি পেলাই। তুমি আকৌ হেৰি কৰিব নোৱাৰোঁ বুলি ক'লা।
উম, এতিয়া যাওতেহ মই বা এইসোপা ইমান হাবি হৈ আছে। ঘৰটোৰ ওচৰলৈ যাব নোৱাৰি।
গৈ আছে চোন। তিনিটা ৰুমেই তাত থাকা দুইটা তিনিটা ৰুমেই একেবাৰে পূৰা একেবাৰে লেতেৰা হৈ আছে। সেইখিনি চাফা কৰি নিদিলে কোনো মানুহেই নোসোমাব তাত।
কাইলৈ মাতিব লাগিব তাক তুমি থাকা নেথাকা নহয়।
সোমাব লাগিব ভিতৰলৈ ন সোমাবলৈ টান পায়। ইমান লেতেৰা হৈ আছে।
এই আজি মানুটোক তুমি আহিব দিছানে নাই।
হা-হা-হা যোৱা অ,
আহিব কৈছা নে নাই নহ'লে আকৌ সি ঘৰতে থাকিব। অ ',
আজি নহা কথা নাই কালি নাহিল নাই আৰু আজিতো আহিব। এতিয়া মানে কি সিহঁত কেইটাক মাতি পেলাই অকল সেইখিনি চাফা কৰি দিয়া বুলিয়েই নহয় মই যে কৈছো ইফালে এ আমডাল কাটি পেলাই সেইখিনিতো এনেকে দীঘলকে বনাই দিব লাগিব। বনাই দিলে তেতিয়া এই যিখিনি হেৰি পুলি আছে। এ কি কয় অ, ফল মূলৰ পুলি আছে সেইখিনি চব সেইফালে সেইটো লাইনত দি দিব লাগিব। সেইটো লাইনত দি দিলে এই ঠাইখিনিত তেতিয়া বেলেগ বস্তু ৰাখিব পৰা যাব অলপ। এই ঠাইখিনিত ৰদ পৰিলেও ইমান নপৰে অলপমানহে পৰে গতিকে
উম - উম - উম - উম।
গতিকে তেনেকে নকৰিলে গোটেই গছ সোপাই বেয়া হৈ যাবগৈ।
উম - উম কাইলৈ নহয় মই ইয়াক ফোন কৰিম। ফোন কৰি ইয়াত ফোন কৰিম বোলো কাইলৈ তাক আহিব দিও সত্য সদ এই জংঘল খিনি চাফা কৰক।
উম - উম।
তাৰপিছত উম, উম- উম।
নহ'লে এইকেইদিনতে কৈ নল'লে নহ'বই আৰু পিছত আৰু।
উম - উম - উম।
জালা সেইটোয়ে হৈ আছে এতিয়া।
গোটেই একে গোটেই হাবি ঘৰটোৰ কাষতে এইখিনি মই পঢ়িকেইটা দেখুৱাব গৈছিলো যে।
উম, অ, সেইখিনিটো গোটেই হাবি হৈ আছে আকৌ সিয়াতে তোমাৰ এতিয়া এতিয়াতো সাপ চাপ ওলোৱা দিন হ'ল ন এইবিলাক চব সোমাই থাকিব গতিকে সেইখিনি ঠিক কৰিব লাগিব। নহ'লে কিডাল হব এইবিলাক।
কাইলে কাইলে যদি মানে তিলক কাইক তিল মাত
সি আজি কি নাহো বুলি কৈছিলে নে কি?
আজি আহিম বুলি কৈছিলে মইহে নেলাগে বুলি ক'লো।
এতিয়া সি আকৌ কাইলে আকৌ বেলেগ। কিবা ওলা কাইলেনো এয়া হেৰি আছে কাইলে বুধবাৰ হবলা।
উম সেইটো কাৰণে মানে মই ভাবিছো। সুধি চাম বাৰু যদি সি আহে তেতিয়া এনেও থাকিবই লাগিব মই যেতিয়া হলেও তাকো মাতি লওঁ, অহ, আজি ইহঁতক ভাত চাত খোৱা আজৰি হৈ লও নিকি কাইলে কাম কৰা মানুহ চব থাকিব। সেইটো কাৰণে কাইলে আকৌ সেইবিলাক ভেজাল দি নাথাকো ন।
উম- উম - উম - উম।
উম,
হে সেইটোৱে মিলাই ল'ব লাগিব এতিয়া নহ'লে তোমাৰ এহোপা এনে ইমান লেতেৰা হৈ গৈ আছে ন অকণমান চাফ চাফা কৰি দিব ময়ো এতিয়া ইয়াতে ক্লাছকেইটা নাথাকা হেতেন ময়ো চাফা কৰিব পাৰিলো হেতেন। এতিয়াতো সম্ভৱ নহয় মিলাব পৰা নাযাবই। মই বোলো এই পোন্ধৰ দিন অলপমান ৰেহাই হ'ব আৰু এই পোন্ধৰ দিনো নহ'ব এতিয়া।
অ আকৌ এইফালে লগাই লৈছা। উম,
বাৰু হ'ব দিয়াচোন বাৰু চাই লওঁ কি কৰিব পাৰো উম উম,